অ', অ' শুনিছো আপুনি শুনিছে?
শুনিছো দিয়ক। এতিয়া আমি শিক্ষাৰ ওপৰত আলোচনা কৰিম।
হয় শীক্ষাৰ ওপৰত।
আমাৰ মন চৰিত্ৰ বা শাৰীৰিক ক্ষমতা লৈ গঠনমূলক অৱদান আগবঢ়া যিকোনো ধৰণৰ কাৰ্য বা অভিজ্ঞতাকে আমি খা বোলো। কও এডুকেশ্যনৰ ভাষাত। শিক্ষাৰ দ্বাৰা আমাৰ জ্ঞান পাৰদৰ্শিতা বা তথ্য আহৰনৰ প্ৰয়োজনীয়তা।
হয়।
এইবোৰ বস্তু আমাৰ উন্নত হয়।
হয়।
আমাৰ মানসিক উৎকৰ্ষ সহাধ হয়।
হয়।
আপুনি অলপ শিক্ষাৰ বিষয়ে জনাওক?
হয় শিক্ষা আমি জন্মৰ পৰা লাভ কৰো। জন্মৰ পৰা মা দেউতাৰ পৰা আমি যিটো শিক্ষা লাভ কৰো।
হয় হয়।
হয়। সেইটো আমি যিটো জীৱনৰত দৈনন্দিন চলৰ কাৰণে যিটো মা-দেউতাৰ পৰা আমি শিকোঁ। শিক্ষা।
উম, উম।
হয়।
সেই শিক্ষাতটো আমাৰ বহুত বেছি প্ৰথা জীৱনটোত শিকোৱাৰ অৰিহণা যোগায়।
হয় অৰিহণা যোগাই।
আৰু শিক্ষা আমি
হয়।
আমাৰ শিক্ষা ব্যৱস্থাটো আমাক প্ৰাথমিক স্তৰৰ পৰা আমি স্কুলত যাওঁ।
হয়।
আমি প্ৰাথমিক স্তৰৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় পৰ্যায়লৈকে আমাৰ শিক্ষাখানি গ্ৰহণ কৰোঁ।
হয়।
কিছুমানে বাহিৰতো পঢ়িব যায় উন্নত শিক্ষাৰ বাবে
অ, উন্নত শিক্ষাৰ বাবে
উ, তাৰ বাবোবে বহুত টকা পইচাও লাগে আৰু চৰকাৰও বহুত খিনি সুবিধা প্ৰদান কৰিছে।
হয়।
আমাৰ দুই হোজাৰ ন চন মানত বিনামূলীয়া শিক্ষা কৰিছিল।
হৈছিল হয়।
এনেকুৱা হৈ, হৈছে শিক্ষা
হয়।
আমি প্ৰাক-প্ৰাথমিক শিক্ষাটো আমি প্ৰাথমিক বিদ্যায়ালয়তে লোৱা যায়। পাঁচৰ পৰা, সাত বছৰ মানৰ ভিতৰতে লোৱা যায়।
হয় আমি পাঁচ বছৰ পৰ, পৰা আমি শিক্ষাটো যিটো আমি শিক্ষকৰ দ্বাৰা আমি যিহেতু শিক্ষাটো লোৱা যায় স্কুল বিদ্যালয়ো হয় সেইটো হয় আমি এইটো প্ৰাথমিক বুলি কোৱা হয়।
হয়।
শিক্ষা বুলি কোৱা হয়।
উ, অ'।
সেনেকুৱাইদি আমি পঢ়াৰ জীৱন যিটো আৰম্ভ হয় তেতিয়াৰ পৰাই আৰম্ভ হয় আমাৰ যিটো হয়।
প্ৰাথমিক শিক্ষাতটো শেষ হোৱাৰ পিছত আমি মাধ্মিক শিক্ষা আৰম্ভ কৰোঁ আমি হাইস্কুলত। আমি হাইস্কুলত মাধ্যমিক শিক্ষাটো আহৰণ কৰোঁ।
হয়।
তাৰপিছত আমি কিছুমান পৰম্পৰাগত শিক্ষা শিক্ষাও আমি আহৰণ কৰোঁ।
হয়।
যিটো আমি প্ৰতিখন দেশ হেদে বেলেগ, বেলেগ হ'ব পাৰে আমি অসমত। থাকি এটা পৰম্পৰাগত শিক্ষা ল ভাষাৰ সংস্কৃতিৰ সেইটো শিক্ষাৰে ভিতৰত আমি ধাৱন কৰোঁ।
হয়।
আৰু কিছুমান বৈপ্লৱিক শিক্ষাও আছে ধৰক বৈপ্লৱিক শিক্ষা। শিক্ষাৰ দ্বাৰা আমাৰ বাল্য বিবাহ অনুভোৱা কৰা গৈছিল।
হয়,
তেনেকুৱৈ ব্ৰিছৰ দিনতে,
হয়,
ননে কোৱা। অ, আমাৰ উচ্চ শিক্ষাও
হয়,
অহ, উচ্চ শিক্ষাৰ দ্বাৰা আমাৰ বহুত কওক, মাধ্যমিক শিক্ষা
হয় আমি মাধ্যমিক শিক্ষাৰ পৰাই আমি হেৰি হয় উচ্চ শিক্ষা শিক্ষ লৈ যাওঁ যিটো মাধ্যমিক শিক্ষা যিটো আমাৰ যিটো কি বুলি কয় এইটো উম, হয়, ক্লাছ ছিক্স মানৰ পৰা আৰম্ভ হয়। আমাৰ অসমত ক্লাছ টেনলৈকে। আমাৰ ক্লা নাই মেট্ৰিক যেতিয়া এয়া আমি হেৰি কৰোঁ পৰীক্ষাটো দি উঠি আমি পাছ কৰাৰ পিছত যিটো উচ্চ শিক্ষা আমি
অ,
উচ্চ শিক্ষা সেই তেতিয়াৰ পৰা আমাৰ আৰম্ভ হয়। পাছ কৰাৰ পিছত।
উম, আমি মুক্ত শিক্ষাও এটা পদ্ধতি কি আছে যিটো আমি ইণ্টাৰনেটৰ মাধ্যমেৰে আমি লাভ কৰোঁ। আজিকালি মানুহে ইউটিউব বা ফেচবুকতে হওক বহুত কথা শিকিব পাৰে, যদি তেওঁ উচিত ব্যৱহাৰ কৰে,
অচি, হয়,
তাৰ ভিতৰত ই লাৰ্ণিং বা ইণ্টাৰনেট শিক্ষাৰ সুবিধাসমূহ উপলব্ধ আছে।
উপলব্ধ আছে হয়।
তাত আমি বিনামূলীয়াকৈ বহুত শিক্ষা লব পৰা যায়।
হয়,
আৰু আমাৰ স্কিল ডেভেলপমেন্টতো সহায় কৰে যাৰ দ্বাৰা আমি বহুতে ভাল কামো পাব পাৰোঁ। তেনেকুৱা শিক্ষা গ্ৰহণ কৰি, আৰু আজিকালি বহুত সুবিধাও দিছে।
হয়,
এনেকুৱাকৈ।
হয়।
আৰু মুক্ত শিক্ষা ললে আমাৰ টকা পইচাৰ বেছি খৰচ নহয়। যাৰ বাবে দৰিদ্ৰ সীমা ৰখাৰ তলত থকা ছাত্ৰ ছাত্ৰী ও এইবিলাক শিক্ষা গ্ৰহণ কৰিব পাৰে।
কৰিব পাৰি হয়।
উম।
আমাৰ অসমত মহাবিদ্য লেও কেইবাখনো আছে গুৱাহাটী ইউনিভাৰ্চিটি আছে। কটন মহাবিদ্যালয় আছে। তাতো আমি বহুত উন্নত মানৰ শিক্ষা গ্ৰহণ কৰা দেখা যায় ল'ৰা ছোৱালী।
হয়, হয়। স্নাতক ডিগ্ৰী যেতিয়া লোৱাৰ পিছত।
হয়।
আমি কি বুলি কয়। আমি গুৱাহাটী বিশ্ববিদ্যালয়লৈ আমি। পঢ়িবলৈ যাওঁ।
হয়।
হয়।
আৰু আমাৰ অসমৰ প্ৰথম স্নাতক ডিগ্ৰী লাভ কৰিছিল আনন্দৰাম বৰুৱাই। সেইবাবে এতিয়াও আমাক এ স্নাতক শিক্ষা লাভ কৰিলে আগতে আনন্দৰাম বৰুৱা। বঁটা বুলি এটা পুৰস্কাৰো দিয়া হৈছিল।
হয়।
তেনেকুৱাকৈ দিয়া হৈছিল।
হয়।
আৰু বিশ্ববিদ্যয়ালয় পৰ্যায়ৰ শিক্ষা ব্যৱস্থাত সাধাৰণতে শিক্ষা প্ৰদান গৱেষণা। সমাজ সেৱা আদি অন্তৰ্ভুক্তও থাকে।
হয়।
ইয়াক স্নাতকপূৰ্ব বা তৃতীয় স্তৰৰ শিক্ষা বুলি কয়।
হয়।
আৰু একোখন মহাবিদ্যালয়ত সাধাৰণতে কেইবাখনো মহাবিদ্যালয়ৰে গঠিত। তেনে থাকে তাত এ বিজ্ঞান থাকে, কলা শিক্ষা থাকে।
ল কটাতে হয়।
বাণিজ্যিক শিক্ষা থাকে।
হয়।
আৰু উদাৰ কলা থাকে উদাৰ কলাটো।
উদাত।
মানে ব্যৱসায়িক বৃত্তিমুখী প্ৰযুক্তিবিদ্যাৰ ওপৰতে। নিৰ্ধাৰণ কৰা হয় উম। আমাৰ অসমত এতিয়া চিকিৎসা মহাবিদ্যায় বহুত কেইখন আছে ছয়খন নে সাতখনন মান আছে আৰু প্ৰ প্ৰথম ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হৈছিল।
ডিব্ৰুগড়ত আছিলে হয়।
ডিব্ৰোৰুগড়ত হৈছিলে আৰু তেজপুৰত মানসিক। চিকিৎসাৰ মহাবিদ্যয়ালয় আছে তাত চিকিৎসাও কৰা হয়।
আৰু প্ৰাপ্তবয়স্কসকলকো কিছুমান শিক্ষাৰ প্ৰশিক্ষণ দিয়া হয়। যিটোক প্ৰাপ্তবয়স্ক শিক্ষা বোলে।
হয়
তৰ দ্বাৰা প্ৰাপ্তবয়স্ক মানুহখিনিক আজিকালি নতুন নতুন প্ৰযুক্তি মোবাইলেই হওক তাত ই লাৰ্ণিঙৰ জৰিয়তে
হয়
কিছুমান শিক্ষা দিয়া হয়
খ দিয়ক হয়
আচ্ছা আৰু আমাৰ যিটো আমাৰ শিক্ষা ব্য্ৱস্থা সেইটো আমি যিটো আমি পৰীক্ষা দিওঁ সেইটোক সাধাৰণতে ফলাফল ভিত্তিক শিক্ষা বুলিও কয় কাৰণ সেইটো শিক্ষাত আমাৰ পৰীক্ষা পাতে পৰীক্ষাত নম্বৰ দিয়ে গতিকে সেইবোৰ শ ফলাফল ভিত্তিক পৰীক্ষা বুলিলিয়ে কোৱা হয়
কাপাৰ বিতক গায়
ফল ফল খ ধাৰ প্ৰ আটাইতকৈ ভাল নম্বৰ পোৱা জ লঙ এক হ'ব তেনেকুৱাকৈ বা মেট্ৰিকত দিলে ষ্টেণ্ড কৰে বা ষ্টাৰ পায় ডিষ্টিংশচন পায় তেনেক
ৱেষ্টাৰ্ণ চং হয়।
আৰু আজিকালি অ' বি চি এছ টি মানুহ বিলাককো শিক্ষাৰ কাৰণে বহুত খিনি আগবঢ়াবৰ
হয় হয়।
তেনেকুৱাকৈ।
উম।
আৰু আজিকালি প্ৰাথমিক শিক্ষানুষ্ঠান বিলাকক গুণোৎসৱৰ জৰিয়তেও শিশুসকলক বহুত বেছি আগবঢ়াব খুজি আছে। গুণোৎসৱ আৰম্ভ হয় প্ৰাথমিক বিদ্যালয়বিলাকত।
হয়।
উম। আৰু আমাৰ শিক্ষাৰ দ্বাৰা আমাৰ জীৱনৰ দক্ষতা মৌলিক দক্ষতা
হয়।
পেছাগত বৃত্তিমূলক দক্ষতা বৌদ্ধিক দক্ষতা
হয়।
সেইবোৰ আমাৰ উন্নত হয়।
উন্নত হয়।
শিক্ষাত বিভিন্ন দেশৰ স্থিতিও বেলেগ বেলেগ আছে।
হয়।
এনেকুৱা ফলাফল ভিতিক শিক্ষাক কবি বুলি কোৱা হয়। বিভিন্ন দেশত ভিন্ন সময়ত প্ৰৱৰ্তন কৰা হয় অষ্ট্ৰেলিয়াত ঊনৈশ নব্বৈ দশকত ইয়াৰ ব্যাপক প্ৰয়োগ আৰম্ভ হৈছিল ফলাফল যে শিক্ষাৰ।
হয়।
যদিও অতিমাত্ৰা শিক্ষণ ফলাফল কাৰ্যকৰীকৰণৰ কিছুমান জটিলতাও আছে। কিছুমান ল'ৰা ছোৱালীয়ে কম নম্বৰ পালে ডিপ্ৰেচন ভোগে।
ভোগে হয়।
অ', গতিকে ফলাফল ভিত্তিত পৰীক্ষাত কিছুমান আৰু সকলো ছাত্ৰ এইটো সকলো কামৰ কাৰণে উপযুক্ত নহ'বও পাৰে।
নহ'বও পাৰে হয়।
কিছুমানে খেলত ভাল থাকে, কিছুমানে পঢ়াত ভাল।
হয়।
সেনেকুৱাকে চবকে, যিটো শিশু যিটোৰ কাৰণে ভাল, সেই বিষয় শিক্ষা দিলে
শিক্ষা লোৱাটো ভাল, পাই সুবিধা হয়।
তেনেকুৱা কৈ
হয়।
আমাৰ ভাৰতত বেছিভাগ ফলাফল ভিত্তিক শিক্ষাই হয়।
হয়।
আমাৰ দক্ষতা ভিত্তিক শিক্ষা দিলে, আমাৰ ছাত্ৰ-ছাত্ৰী সকলৰ বহুত বেছি ভাল হ'ব।
ভাল হ'ব, সুবিধা
যিটো ল'ৰা-ছোৱালীয়ে যিখিনি কাম কৰি ভাল পায়, তাৰ ওপৰত শিক্ষা দিলে তেওঁলোক
আৰু আগুৱাই যোৱাত
আগুৱাই যোৱাত সহায় হ'ব, হয়।
দিয়া, আজি বাৰু শিক্ষাক লৈ বহুত খিনি কথাই পতা গ'ল আজি এইখিনিতে সমাপ্ত কৰোঁ, শিক্ষাৰ বিষয়ে। হেল্ল'।